হয়, নমস্কাৰ।
অ' নমস্কাৰ। কি খবৰ ভালে আছা? ভালে আছা? হেল্ল'? অ' তোমাৰ ভইচটো শুনা নাই হেল্ল'?
হয়, মই, মই ভালে আছো। তুমি ভালে আছা?
অঁ' ভালে আছো, এয়া মই- হেৰি কৰিব ধৰিছো ৰাতিৰ কাৰণে কিছু যা-যোগাৰ কৰিব ধৰিছো।
অ' খুব ভাল কথা।
এয়া অলপ দোকানৰ পৰা মই সৰু-সৰু মাছ আনিলোঁ, তাকেই- বনাবলৈ যো-জাগাৰ কৰিছো, অলপ দেৰি- দেৰিকে বনাম, কিন্তু সৰু মাছটো বনাবলৈ বহুত কিবা-কিবি যোগাৰ কৰিব লাগে ন' সেয়া- যোগাৰ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। হেল্ল'। হেল্ল' আপোনাৰ ভইচটো শুনা নাই। হেল্ল'। হেল্ল'।
মাছ আৰু, মাছ আৰু কি ৰান্ধিবা?
মাছ, বিলাহী সৰু মাছ, বিলাহী, আলুৰে বনাম বুলি ভাবিছো এখন। বিলাহী, আলুৰে সৰু-সৰু মাছ, আৰু লগত আহ', - মাছৰে অলপ বইলিংও কৰিম। এ' এই পাত'ত দিয়া। তা'ত নহৰু এইবিলাক আদা এইবিলাক দি পেলাই সানিলেও ভাল লাগে। আহ' আৰু দেউতাই মোৰ সৰু মাছ খাই বহুত ভাল পায়, সেইকাৰণে আৰু আনিছো। তুমি ভাল পোৱা নে নাই?
মই ভাল পাওঁ, মই ভাল পাওঁ। মই সকলো ধৰণৰ- থলুৱা প্ৰজাতিৰ সকলো ধৰণৰ মাছে ভাল পাওঁ খায়।
হাঁ-হাঁ-হাঁ। আমাৰ মানে চালানী মাছতটো ঘৰত নচলে। আজি সৰু মাছে আনিলো, কিন্তু এনেই আৰু লোকেল মাছ বেলেগো খাওঁ ধৰা- ভকোৱা মাছ বা- উমঁ' এইয়া মাগুৰ মাছ, শিঙি মাছ এইবিলাকো আনো। কিন্তু আমাৰ চালানী মাছ নচ'লে। তুমি কোনটো খাই ভাল বেছি ভাল পোৱা? হেল্ল'।
আৰু মই বেছিকে ভাল পাওঁ, শুনা পাইছে?
অঁ' শুনা পাইছোঁ।
মই বেছিকে ভাল পাওঁ আমাৰ থলুৱা প্ৰজাতিৰ মাছ- বিলাক, যেনে ধৰক পুঠি মাছ।
হাঁ-হাঁ। আপোনাৰ ভইচ বিলাক শুনাই পোৱা নাই কওঁকচোন ভালকৈ।
বচান এৰিয়া। গ'ম পাইছে, সেইকেইটা মাছ থলুৱা প্ৰজাতিৰ মাছ বিলাক ভাল পাওঁ আৰু লগতে- বিল-বিলাকত যিবিলাক মাছ উপলব্ধ, যেনে ধৰক
হয়-হয়।
শিঙি মাছ থাকেতো শিঙি মাছ, গৈৰৈ মাছ - মাগুৰ মাছ, কাৰৈ, খিঙৰা- বহুত ধৰণৰ মাছ থাকে ন' সেই মাছ বিলাক মই খাই খুব ভাল পাওঁ।
পইতা ভাতৰ লগত গৰৈ মাছ পুৰি পেলাই পিটিকা কৰে বহুত ভাল লাগে।
হাঁ, এইটো আমাৰ অসমীয়াৰ কাৰাদ্য তালিকাৰ অতি জনপ্ৰিয় খাদ্য সম্ভাৰ। হা হা হা।
হয় হয় মই বহুত পাওঁ এই হয় এই গৰৈ মাছ এ, পুৰি পেলাই ম সানি খাই বহুত টেষ্ট লাগে এতিয়া এইবিলাক আমাৰ চহৰত বাৰু, উঠি গ হ'ল গাঁও অঞ্চলত এতিয়াও এনেকে দিয়ে খাই বহুত ভাল লাগে। ত' মই সেই কাৰণে বিশেষকে গাঁৱৰ খাদ্য সম্ভাৰ মই বেছি ভাল পাওঁ।
আৰু সেই খাদ্যবলাকৰ কিন্তু গুণগত মান অতি উচ্চ।
হয় হয়।
সেইবিলাক,
আ
সেইবিলাক খোৱাৰ পৰা শৰীৰৰ কোনো ক্ষতি নহয়।
হয় হয় বেমাৰ আজাৰ এইবিলাক নহয়। আহ কিন্তু চহৰত আজিকালি চালানী মাছটো বেছি হৈছে চালানী মাছে মানুহৰ অনিষ্ট কৰে কাৰণ বহুত দিন, বৰফত থাকে ন পাৰিলে আমাৰ খাদ্য, অ মানে খাদ্য আলিত অলপ পৰিৱৰ্তন কৰাটো দৰকাৰ।
বৰফত থকাৰ উপৰিও,
হয়
হয় মানে মই খু কব খুজিছো, বৰফত থকাৰ উপৰিও সেই মাছসমূহক, যেনেদৰে প্ৰতিপালন কৰা হয় সেই প্ৰতিপালনৰ সময়ত, বহুতো খাদ্য খাদ্য যোগান ধৰা হয়, খাদ্য যোগান ধৰা সময়ত এই খাদ্য সমূহ, বিজ্ঞান ভিত্তিক ভাৱে বনোৱা হলেও এই খাদ্য বিলাকৰ, কিছুমান সু প্ৰভাৱ আছে যেনে ধৰক, সেই খাদ্য সমূহত প্ৰটিনৰ পৰিমমানটো বেছি দিয়া থাকে আৰু,
হয় হয়।
বেমাৰ আজাৰ যাতে নহয় প্ৰতিষেধক। বেমাৰ প্ৰতিষেধক সমূহো তাতে দিয়া হয়। বিজ্ঞান ভিত্তিক মৎস্য পালনত সেই সকলোবোৰ ব্যৱস্থা উপলব্ধ কৰিবলগীয়া হয়। সেয়েহে কিন্তু, এই খাদ্য। মাছৰ যোগান ধৰা খাদ্য সমূহো, মানৱ শৰীৰৰ বাবে অতি ভাল বুলি কব নোৱাৰি।
হয় হয়।
গম পাইছে?
হয় হয় ডক্টৰে কয় যে গাঁৱলীয়া এই খাদ্য বিলাক বেছি উপযোগী। মানে লোকেল বস্তুবিলাক বেছি খোৱাত ডক্তৰেও পৰামৰ্শ আগবঢ়ায়। শৰাই।
আৰু এটা কথা, এইটো অফি চৰ বিষয় কথাটো হ'ল যে আমাৰ, মানে আপোনি,
হয় কি কৈছে?
সংগপ্ৰজাতিৰ মাছবিলাক বিলুপ্তপ্ৰায় হৈ গৈছে। বিলুপ্তিৰ পথত গম পাইছে?
হয় হয় বহুত বিলুপ্তি হৈ গৈছে।
হয়।
হয় হয় আৰু যিসকল ধৰক এই
হয় হয় যিবিলাক মানে এনিমিয়া অ ৰক্তহীন তাত বোলে ভোগে তেওঁলোকেও এই মই শুনিছো যে শিঙি বা মাগুৰ মাছ নিয়মীয়াকে খালে, এ কুচিয়া মাছ এইবিলাক নিয়মীয়াকে খালে আহ দেহত এনিমিয়াৰ পৰা মানে ভাল হয় বুলি মই শুনিছো। মানে দুৰ্বলতাটো আঁতৰ হয়, হয়।
হয়। নহয় আৰু এটা কথা ইয়াতে মাছৰ যে উজা উঠে বুলি এটা কথা আছে। সেই উজান তা সময়ত যেতিয়া নেকি নতুনকে বান আহে, বাৰিষা আহে। তেতিয়া নেকি বৰষুণ, বৰষুণ দি থাকে নতুনকে তোমাৰ বহাগ, জেঠ মাহত সেই সময়ত পানীবিলাক যেতিয়া বাহনি পানী আহে। বৰষুণৰ পানী যেতিয়া বাঢ়ি আহিব চাৰিওফালে
হয় হয়।
সেই সময়ত মাছবিলাক প্ৰজনন হৈ তেওঁলোকৰ কণী পাৰে সেইটো সময়ত কনী পাৰা সময়তে মাছবিলাকক ধৰিব নালাগে। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা কিছুমান নিষেধাজ্ঞা দিয়া থাকে যে সেই সময়ত মাছ চিকাৰ কৰা মাছ ধৰা সেইবিলাক
হা হা হা মানে সেইখিনি সময়ত নধৰিলে হয়তো আৰু বহুত ত' জন মানে বহুত বৃদ্ধি পাব মাছৰ, ত' সেইখিনি সময়ত ধৰিব নালাগে।
হয় আৰু এটা কথা আৰু এটা নেট, জাল জাল এটা জাল এখন ব্যৱহাৰ কৰে সেই জালটো হৈছে আ যদি টানা হয় মাছ মাছ ধৰা বহুত বিধ সজুলি থাকেটো।
হয়।
ত সেই জাল ডালখন টানিলে
হয় হয়।
এটা নেট নেট জাল থাকে সেইটো টানিলে সৰু - ডাঙৰ মাছ চব একেলগে উঠি আহে।
হয় হয়।
আৰু আমাৰ যিটো প্ৰয়োজন প্ৰয়োজনতকৈ বহুত বেছি। কৰা যায় আৰু সেইবিলাক নষ্টও কৰা যায়, আজিকালি ব্যৱসায় ঠিক ভাৱে এই নৈ, বিলবিলাকৰ পৰা মাছ ধৰি এতিয়া থলুৱা প্ৰজাতি মাছবিলাক বিলুপ্ত প্ৰায় হৈ গৈ আছে।
হা, হা, হা, এতিয়া বিলুপ্তি হৈছে।
চৰকাৰেও তাৰ প্ৰতি পদক্ষেপ লৈছে যিটো পদক্ষেপসমূহ ইমানো শক্তিশালী ৰূপত ধৰা দিয়া নাই।
হয়, হয়, এই মাছ কৰিও বহুতো মানে নিবনুৱা অ', মানে যুৱক স্বাৱলম্বী
স্বাৱলম্বী হ'ব।
হৈ আছে হয় আচলতে এইটো এটা বহুত ডাঙৰ উপাৰ্জন ম উপাৰ্জনৰ স্থলো হয় যদি মানে দ'কৈ ভাবিব পৰা যায়। কিন্তু বহুতে ইয়াৰে মানে গুণগত মানদণ্ড বুজি নাপায়। অ', কিন্তু এতিয়া অলপ জানা হৈছে। উপৰিয়ো বহুতো মানে যুৱক সজাগ হৈ উঠিছে। আৰু নিবনুৱা সমস্ তো আঁতৰ হয় ইয়াৰ পৰা বহুতখিনি অৰ্থনৈতিক ভাৱেও আমাৰ স্বাৱলম্বী হয় বহুতো।
হয়, হয়। বা আমি সজাগ হোৱা উচিত।
হয়, হয়। ত' আমাৰ দেহৰ কাৰণে বহুতো উপকাৰী। কিন্তু সেইটো মানে মই ভাবো যে এইটো অ', চা মানে চালানি নহয়, লোকেল হ'লে এইটো দেহৰ কাৰণে বহুতখিনি উপকাৰী আৰু খাদ্য তালিকাত টো বদহয় মানে মাছটো দৈনন্দিন এ অ', জীৱনত অন্তৰ্ভুক্ত সদায় কৰিলেও কোনো ক্ষতি নহয় বৰ্ত বত সৰণি উপ হে হয় যদি মানে থলুৱা মাছ বা লোকেল মাছ হয়।
চৰ যিটো চৰ্বি তেল। মাছ যিটো চৰ্বি তেল সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে হাৰ্টৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে খুব ভাল।
অ', আচ্ছা, আচ্ছা।
মাছৰ তেলটো
হয়।
অপকাৰ অপকাৰ খুব কমকে কৰে। চব মাছ হয় চব চব।
হয়, হয়, হয়, হয়।
কিন্তু আপুনি বেলেগ কিবা ৰোগত আক্ৰান্ত হৈ আছে সেইটো ক্ষেত্ৰত আপুনি আপুনি যদি ধৰা হওঁক আপুনি গেছৰ সমস্যাত ভূগি আছে বা কোনো এটা বেমাৰত ভূগি আছে। এই বেমাৰৰ হয়তো ভাল নহ'ব পাৰে কিন্তু কিছু ক্ষেত্ৰত আপুনি যদি বৃক্ষ বা সমস্যাত ভূগি আছে। সে চব অলপ কথা ভাজি পৰে। গম পাইছে? ঠিক আছে নহ'লে ৰাখিছো।
হয় ধন্যবাদ দেই।
ধন্যবাদ